হেল্ল', হেল্ল'
হেল্ল', অ শুনিছা?
অ শুনিছোঁ, অ' বা কি খবৰ ভালনে? অঁ
অ' হ হ হ, আছো দিয়া, আছো ছো, অ, অ আছ আছো, আছো, আছো ভাল, তোমাৰ ভাল।
ভালেই দিয়া।
অ', ধেৰ দিন কৰা নাই ফোন ন? মাতটোৱে শুনা নাই ধেৰদিন, যাম বুলিয়ে ভাবিছিলো তোমালোকৰ তালৈ সেইদিনা, যোৱা নহ'ল বাৰু, বাৰু বাকী?
বাকী আৰু, চলি আছে, চলি আছে। ময়ো বোলো তুমি নাহিলা, কিয় নাহিলা? কেলে নাহিলা নকলা একো।
আহ হো হো হো এই ৰবা আমাৰ মানে সেই পৰিয়ালতে হেৰি হৈছে এ উম কি ক'ম আৰু ভাইটি এটাৰ মানে অকমান প্ৰব্লেম এটা হৈছে বেমাৰ। সেই তাকে সেইবিলাকত হেৰি কৰি লাগি থাকোতে আৰু ঘৰুৱা কাম অলপো অলপো অলপ উ হেৰি এটা ভাবিছো। মানে কিবা অ' তেনেকে কৰিম বুলি উম এইবিলাক কথাই মানে হেৰি হৈ গৈছে টাইমটো এইকেইদিন মই আচলতে মিলাবও পৰা নাই।
অ'
কিন্তুাও এটা কথাছে। গৰমতটো বেছি পৰিছে যে খুব।
অ' মই ভাবিছো বোলো অহা কথা কলে একো নকলেও।
অ'মই ভাবি আছো কিয় তোমাক ফোন কৰি জনাম বোল তুমি কৰিলা।
অ'মই তোমাক কৈছিলো যে ডালিম পুলি এটা লৈ আহিবি। বা বুলি
অ'আমাৰ দেউতাই হেৰি কৰিছে বহুত জোৱাইছো ৰবা ডালিম তাৰপিছতে আকৌ এইটো কি কয় পনিয়ল যে পনিয়ল।
অ'মই ভাবিছো কি সেইদিনাখন আহিম বুলি ক'লে পুলিটো চাগেতো উঘলি কৈ দিছে।
নাই, নাই উঘলি থোৱা নাই মানে যোৱাৰ সময়ত লৈ যোৱা হল, হয় চাগেই। তাৰপিছতে উপলা নেছ। নহয় ভাল জেগাত এই আছে যে যেতিয়া তেতিয়া হবএই মানে? সেইটো কাৰণে উ তাৰ পিছতে সেইটো কাৰণে উঠাই থোৱা নাই। উম বাৰু লৈ যাম দিয়া গলে হেৰি কৰিবা অ'এয়া এইটো কি আছিলে পনিয়ল পনিয়লৰ পুলি হেৰি প আমাৰ দেউতাই এইবিলাক খুব হেৰি কৰে। মানে গছ, গছ পুলি বা এনেকুৱা ৰোৱাৰ ক্ষেত্ৰত গচ্ছচো ৰুই থাকে। কি ভাল মানে। ফল মূলৰো, ফল মূলো আম। চাম! এই বিলাক লগাই। এই ভাল নামৰ। খচ, এইবিলাকো লগাই থাকে। দেউতা আমাৰ যে! ককা এজন আছিলে। ককাাজনেতো ৰাজহুৱা জেগাতো শিলিখা, আমলখি এয়া ৰুই দিয়ে স্কুলত ৰুই দিয়ে। আমাৰ ককাই। খুব ভালে ভাগ আছিলে। সেই চাহ দিয়ে। বহুত ভাল। বহুত ভাল। সেই অঞ্চলত চবেই। কৈ থাকে আৰু আমাক ককাৰ কথা। তেখেতৰ কাৰণে নাই কল গছ ৰুইছে। তেখেতৰ কাৰণে আমি খাবলৈ পাইছো। তাৰপিছতে হেৰি ঔ টেঙা যে ঔ টেঙা। ঔ ঔ টেঙাটো বহুত। হেৰি গুণাগুণ থকা বস্তু।
গুনা গুণ মানে এতিয়া গৰমতো খাবলে ভালতো। পকাও ঔটেঙাটো যে উম।
মানে কিবা কিছুমান বেমাৰ মাইকী মানুহৰ ইউটাৰাছৰ তেনেকুৱাতো ভাল। তাৰপিছত চুগাৰ কৰে ভাল। নাজানা ন চুগাৰ কাৰণে। ঔ টেঙাটো ভাল। আৰু বসন্তৰ ছিজনত। অ' বসন্তৰ ছিজনত। এ তেনেকুৱ ভাল ঔটেঙা বহুত গু আছে। আচলতে কি জানা? ঔটেঙা বুলি নহয় আমাৰ কিছুমান যে অসমত থকা উম ফল মূলে হওক বা হেৰি। এইটো গছ। মানে তেনেকুৱা ঔষধি গুণযুক্ত বহুত ভাল, মানে ঔ কুঠি গুণযুক্ত কিছুমান হেৰি আছে। নৰসিংহই হওক। ভেবেলী লতাই হওক, এনেকুৱা আৰু বহুত আছে। কলা জামুটো যে। ক'লা জামুটোতো চুগাৰৰ কাৰণে বহুত ভাল। ক'লা জামুৰ ছালটোৱেদি এ কিবা মেডিচিনো বনাইতো জানানে নাজানা? আৰু আমাৰ আইতাই যে আগতে কি হয়। আমাৰ আইতা এগৰাকী। অ' আগতে এইবিলাক ৰিচেণ্ট। হলে। আমি এতিয়া তেনেকুৱা হলে আমি। ডাইৰেক্ট ঔষধ খাওঁ ন অ কিন্তু হেৰি নাখ খাই ঔষধ নাখায় মধুৰিআমৰ যে কুঁহপাত পাতটো কোমল পাতটো তাৰপিছত কলা জামুৰ ছাল উ', এইবিলাক মানে মধুৰি আমৰ পাততো বহুত গুণাগুণ থাকে যেনেকে আমাৰ তুলসীত থাকে তেনেকুৱা উম বহুত মানে গছ বিলাক এ', এনেকুৱা হেৰি পাত বিলাক গছৰ মানে এনেকুৱা নৰসিংহই হওক বহু নৰসিংহ ভাল চুগাৰৰ কাৰণে
ভাল ভাল নহয় মই হেৰি এই কলা জামু খাই ভাল পা নে সেইটো
হিমগ্লবিন টো বহুত আইৰণ থকা বস্তু ন হিমগ্লবিন যাৰ কম থাকে হয় ৰেগ গোলাৰ যদি খোৱাইতো বহুত ভাল ক'লা যামনতো উম', আৰু চুগাৰ থকা মানুহ আৰু অৰ্জুন গছৰ চিনি পোৱা নে অৰ্জুন গছ।
অৰ্জুন গছ পাওঁ - পাওঁ ছালটো খাই নেকি?
হাৰ্টৰ অসুখ থকা মানুহৰ ৰেগুলাৰ যদি খাই বা ছাহৰ নিচিনাকে বনাই খালেও হ'ল চাউলটো বা ৰস অলপ থেতেলি পেলাই তেনেকে সিজাই তেনেকে চেকি তেনেকে খালেও হ'ল বহুত উপকাৰী গাখীৰৰ লগত অ পানীতো অ কিছুমানে শুকুৱাই গুৰি খুন্দি লয় চূৰ্ণ বুলি কৈ যে চূৰ্ণ গুৰি খুন্দি মিহি কৰি আৰু অ ', তেনেকে পেলাই অকমান অকমানকৈ তেনেকে দি পেলাই খাই চাহতে দি বা তেনেকুৱা গাখীৰৰ লগত মিলাই সেইটো ৰেগুলাৰ সেইটো তুমি হাৰ্টৰ প্ৰব্লেম থকা মানুহে বেলেগ ঔষধ খাবই নালাগে।
হয় নেকি
বহুত আছে আমাৰ ইয়াতে মানে ঔষধি গুণযু
এই দাদা এজনৰ হয় অকণমান হাৰ্টৰ প্ৰব্লেম এটা
উম কবা কবা মানুহে উপকাৰ পাওক ন উপকাৰ হ'ব লাগে আমাৰ এইবিলাক দৰৱতে মানে, হেৰিতে যদি উপকাৰ পায় ন', কোনো কেইলে মিছাৰে হেৰি কৰিব লাগে। আৰু আজিকালি ডক্তৰৰতালৈ যোৱা টেষ্ট এটা কৰিবলৈ পইছা পাটি বহুত বেছি চিট প্ৰয়োজন হয় ন পৰীক্ষা এটা কৰিবলৈকো। হয় আকৌ, অ দেউতাই এইবিলাক লোৱে কিন্তু আমাৰ ককা আছিল তেনে। উৱা
উম উম
দম বহুত এই বহুত ককাহঁতৰ ঘৰতটো বহুত ফল মূল আছিলে মানে। হল মোৰ মানে তুমি মধুৰিআমে চাবানে জামুয়ে চাবানে গোটেইখিনি গোটেইখিনি লিচু আছিলে তাৰপিছত শিলিখা শিলিখাও কিমান উপকাৰি দোবিদ জানাই আমলখি কিমান উপকাৰী তুমিতো জানাই সেয়াই। কি কবা আৰু ভীমকলৰ দিল চিল এনেকুৱা হিমগ্ল'বিন কম থকা মানুহে সেইটোও খাব লাগে। জানানে ভিমকলৰ দিলত অ বহুত ভাল আৰু এটা কথা চেজেনা যে চজিনা নে চেজেনা কয় ন উম। চজিনা কয় আছিলে ন লিখিততো উম। আমি মানে কুথিত আমি চেজেনা কওঁ যে। হম চেজেনাথু আহি আছে চেজেনা পাত তুলসীয়ে মানে তোমাৰ উপকাৰী।
অ সেইটো হেৰি সেইটো আমাৰ মায়ে দিন বনাইছিলে হেৰি দি পেলাই এ সিজাইছেযে সিজাওতে অকন খাৰ দিছে দাইলত দি দিছে পাত। দি দিছে একদম কিমান বৰাবৰ?
এ হাই প্ৰেচাৰ থকা মানুহৰ কাৰণে! চেজেনা গছ ছালৰে হওক পাটৰে হওক। খুবেই উপকাৰী আ আৰু উ হেৰি থাকে নহয় এইটো বস্তু মানে এই কেলচিয়াম বহুত থাকে।
বিশ চিশ নহয় বুলিও কয় বাৰু।
কাৰনে কেলচিয়াম বহুত বেছি পৰিমাণৰ থাক সেকাৰণে উম উ বিষৰ কাৰণেও ভাল বিষটো সচৰাচৰ কেলচিয়াম কমিলে হাড়ৰ যেনেকে হাড়ৰ বিষ। উম জইন্ট জইন্ট বিলাকৰ বিষ কেলচিয়াম কমিলে হয় ন সেইটো। সেয়া এইবিলাক বস্তু। যদি ব্যৱহাৰ কৰি থাকিব পাৰে খোৱা বোৱা কৰি কিনি অনা বস্তুতকে ঘৰখনতে খাবই নালাগে খাবই নালাগে সেইটোয়ে আৰু আজিকালি তাতে অ সেইটোয়ে বেছি বেমাৰ হৈছে। পলিউচন বাঢ়িছে ন প্ৰদূষণতটো বহুত বেছি হোৱা নাই জানোঁ। গাড়ী মটৰ বাঢ়িছে শব্দ প্ৰদূষনে হওক বা বেলেগ ইণ্ডাষ্ট্ৰ্ৰী বিলাক আছে তেনেকুৱা ধোৱা কল কাৰখানা কিমান আছে এতিয়াও দিনে দিনে হৈহে আছে। হ'ব লাগিবই কাৰণ ল'ৰা ছোৱালী জনসংখ্যা বাঢ়িছে ল'ৰা ছোৱালী নিবনুৱাৰ সংখ্যা বাহি গৈছে গতিকে কিবা এটাতটো কৰ্ম অ মুুখী কৰিব লাগিব ন ইণ্ডাষ্ট্ৰী বিলাক পাতিছে ভাল কৰিছে বাৰু এইবিলাক কাম সেইয়া
তাকে মানে মই সেই মানে ভাবি আছোঁ বোলো যদি সেইদিনাখন আহিম বুলি কৈছিলে পুলিটো চাগে উঘলি থই‌ দিছে এইটো
অ নাই নাই নাই নাই নাই নাই অ সেই ডালিমটো
অ অ অ মই মানে এই কিনাবোৰ খোৱাতকে বোলো ঘৰত
এ কেলে নহয় কেলে নহয় কেলে নহয় ঘৰৰ বস্তুতো আৰু ন। ফেছ ফ্ৰেছ সতেজ একদম ঘৰত হোৱা শাক চবজিটো তুমি কিনি আনিয়ে ধুই পেলাই বহাই দিবা একদম সতেজ ন বজাৰত বহুত দিন ৰাখে। কিন্তু
অৰ্জুন গছৰ কথাটো মই আজিহে গম দে খালটো যে হাড় তলৰ কথাটো সেইটো কথা মই গম নোপাওঁ উম
উম মই তেনেকুৱা কিতাপতো পাইছো পাইছো আৰু কয় যে আমাৰ ঘৰত এইবাক আলোচনা
অ অ ন তেনেকে কিবা কিবি কয় মানে হলেও অৰ্জুন গছতো মানে শুনা ছিলোঁ আৰু
উম উম উম ভাল। হাৰ্টৰ কাৰণে বিশেষকে আৰু গা গাখীৰত দি পেলায়ো তেনেকৈ উতলাই খাব পাৰি। গাখীৰত খালে বেছিও
ছালটো আৰু ছালটো।
উম চালটো
কেঁচাই কেঁচাই আনিও সিজাই খাব পাৰি, নহলে শুকুৱাই পেলাই থৈ পেলাই গুৰি খুন্দি তেনেকে ল'ব পাৰি। সদায়তো অনাৰ অসুবিধা হয় ন?
চাবলৈ গলে আমাৰ যে প্ৰকৃতিয়ে চবতো প্ৰকৃতিয়ে দিছে ন?
চব প্ৰকৃতিয়ে দিছে। আমি বিচাৰিব জনা নাই ল'ব জনা নাই ন? উম
তাকে
এতিয়া আমি মেডিচিন টো খোৱাতকে এইটো খালে বেছি ভাল হে, কিন্তু অসমীয়া ঔষধত মানুহে কিছুমানে বিশ্বাস নকৰে কিয়, হেৰি পৰিমাণটোৰ কাৰণে কেতিয়াবা কাৰোবাৰ অকণমান
অ' অ'
কেলে নাজানো বাৰু?
এইটো ঔষধ বুলি নহয় এ ঔষধ বুলি ক'লে আকৌ বেলেগলৈ যাব। যেনে জণ্ডিচ বেমাৰত কিছুমানে অসমীয়া ঔষধ দিয়ে ন? জাৰে, ঔ ক'ত দিয়ে? কিন্তু সেইটো জ্ণ্ডিচ হ'লে সচৰাচৰ লিভাৰটো বিলিৰিবিনটো বাঢ়ি যায়। গতিকে ফটোকৈ কেছ চা বন দৰৱ এটা খাই দিলে তেওঁৰ বা কি চাইড এফেক্ট হৈ যাব। সেইটো এটা সুকীয়া কথা। কিন্তু এনেকে আমি মোৰ ল'ৰাৰ, মানে ধৰা ভাত খাওঁতে কিবা খাওঁতে, ঘৰুৱা কিবা খাদ্য পাতিতে যদি, আমি প্ৰতিদিনে কেলচিয়াম থকা পাত দুটা, বা থকা পালেং পাতত থাকে বা কিবা তেনেকুৱা থাক কাৰ দুটামান যদি খাওঁ আৰু মধুৰি আমাৰ পাত, তো উম তেনেকে বোলে? সিজাই পেলাই পানী খালে, সেইটো বোলে চুগাৰৰ কাৰণেও ভাল আনকি ডিচেণ্টৰী হলে খায়েই বাৰু ৰখ
হয়, উম উম
চন্দৰী, তোৰ ভাল পেট ঠাণ্ডা ৰাখে, বহুত ভাল এইবিলাক।
উম
বিচাৰিহে পোৱা নাযায়
সেইটোৱে।
অ বাৰু তুমি আহোতে লৈ আহিবা
অ ঠিক আছে মই যাম বাৰু যা মই যোৱাৰ আগত তোমাক জনাম দিয়া
অ‌ অ ঠিক আছে উম